চিচ টেক। হয় শুনি আছ ন? অ কোৱা কা অ' আছিলো ৰবা। অলপমান গাখীৰ আনিব গলো মানে, এই অলপ আগতে গাখীৰটো আনিলোফালে। নাই নাই বৰষুণ বিশেষকে নাই দেখোন অলপ বতাহ দি আছে বাৰু।
আমাৰ ইফালে বৰষুণ দিছে কিন্তু। অঁ! আমাৰ ইয়াতে ধাৰাসাৰ বৰষুণ দিছে এইমাত্ৰ আৰম্ভ হৈছে।
অঁ আমাৰ ইয়াত বাৰু নাই দেখোন।
য় অঁ! অ অ অ এই আজি মানে মই তোমাৰ লগত এটা বিষয়ৰ পৰা আলোচনা কৰ ভাবিলো। আ সামাজিক মাধ্যম।
অ ভাল বিষয় ভাল বিষয় হয় হ ঠিকবেই‌ ভাল বিষয় এটা বাচিছা ঠিকেই বাৰু।
অ! অ! মানে যিহেতু আজিকালি সকলো মানুহে আমি সামাজিক মাধ্যমত মানে থাকোৱেই। তুমিও হয়তো সামাজিক মাধ্যমত বহুনি সময় দিয়া। গতিকে হয় আহ সামাজিক মাধ্যমে আমাক বহু খিনি ভালো কৰিছে বেয়াও কৰিছে। কিছু কিছু ক্ষেত্ৰত কি ক'বা তুমি এই বিষয়ে,
অঁ সঁচা কথা কিন্তু হয় হয়। মানে এনেকুৱা মানে সামাজিক মাধ্যতো এনেকুৱা মানে ইমান হেৰি গুৰুত্বপূৰ্ণ হৈ পৰিছে মানে তাইগে। ইয়াৰ অবিহনে মানে আমি চলিবই নোৱাৰা হৈছোঁ। হচাই, অ। এতিয়া তুমি কোৱাচোন বিশেষকৈ কো ব্যৱহাৰ কৰা কোন
সামাজিক মাধ্যমত মানে মই বিশেষকৈ এই হোৱাত এপ টো হোৱাটপ অ ইনষ্টাগ্ৰাম এনেকুৱা ধৰণৰ। মানে এইকেইটা মাধ্যম ব্যৱহাৰ কৰোঁ। হোৱাটছপ ইনষ্টাগ্ৰাম তাৰ পাছত তোমাৰ ফেচবুকতো কম। ব্যৱহাৰ কৰো বৰ বেছি ব্যৱহাৰ কৰা নহয়।
হয় হয় হয় অ মোৰ অলপমান। ইউটিউব টো ব্যৱহাৰ হয় বা মানে কিছুমান ভিডিঅ' সমূহ চাই থাকো মানে এই। পঢ়াৰ ক্ষেত্ৰতে হওক নাজানা কিছু ক্ষেত্ৰত। ক্ষেত্ৰত হওঁক মানে আৰু কিছু হয় খাওঁ। হয় হয় হয় মান মানে মই যেতিয়া অনলাইন ক্লাছ কৰি আছিলোঁ ক'ভিডৰ সময়ত। মানে তেতিয়া মানে অলপমান সুবিধা পাইছো। সুধিছিলোঁ আৰু তাৰ মানে কিবা বিষয় নাজানিলে তাতে কৰি দিওঁ।
অ ঠিকেই ঠিকেই মানে এতিয়া ধৰা কিছুমান বিভিন্ন কিছুমান আহিছে। আহিছে মানে এপ্লিকেশ্যন সেইসমূহত আমাক মানে কিবা এটা নজনা প্ৰশ্ন উওৰ। মানে দিলে আমাক ধুনীয়াকৈ মানে দিয়ে হয় নে। অহ তাৰ যাৰ কাৰণে আমাৰ বহুতখিনিয়ে সুবিধা হৈছে দিয়া
নিশ্চয় নিশ্চয় হয় হয় হয় তাকেতো মানে অতি ভাল আৰু এই। আৰু মই ইউটিউবত সেই বিষয়েও চাওঁ যিহেতু মানে অলপমান ব্যায়ামযোগ কৰি থাকো তাৰে বিষয়ও চাওঁ কেনেকে কি কি কৰিব লাগে। মানে এক্সাইজ সমূহ অহ অহ তেনেকে মানে ভাল আৰু
অ এতিয়া মই মানে কি কৰো জানানে এতিয়া ধৰা সৰুতকৈ কিবা এটা যদি মই মানে ঘৰৰ বাবে মোৰ মোবাইল ফোন এটা। লোৱাৰ কথা চলি আছে গতিকে মানে কি ফোন ললে ভাল হ'ব বা মই মোৰ লেপটপটো লোৱাৰ সময়তো মানে বা তোমাৰ পৰাও পৰামৰ্শ লৈছো লৈছিলো গতিকে মই মানে এই ইউটিউব মাধ্যমতো মানে মই এনেকৈ এনেকে চাই থাকো যে কেনেকুৱাকৈ কি সেই হিচাপে মানে মই বস্তু বাহিনী কিনাতো মানে বহুখিনি মানে আমাৰ ভাল হয়। হয় নে?
হয় হয় হয় নিশ্চয় নিশ্চয় তাতে মানে সকলো ধুনীয়াকে বুজাই পৰাই দিয়ে মানে। কি কি কৰিব লাগে কি কৰিব নালাগে আৰু মোবাইলটো তুমি যে অহ। অ তুমিতো চাই চাই চাগে? মানে ভিডিঅ'সমূহ। অ তেনেকে এটা সিদ্ধান্ত কৰি ল'ব পাৰিবা আৰু ধুনীয়া ফোন এটা।
অ অ তাকেইতো আমাক বহুতখিনিয়ে সুবিধা দিয়ে সামাজিক মাধ্যমে।
উম বহুত খিনি সুবিধা আছে বাৰু তাৰ বিষয়ে অহ থিকেই।
তুমি এনে দিনটোক কিমানমান সময় সামাজিক মাধ্যমত কটোৱা?
অ দিনটোত মানে বেছি সময়ো নহয় দিয়াচোন, মানে আজি আগতে মানে বহুত সময় কটোৱা গৈছিল, কিন্তু আজালি অলপমান কিছু পৰিমানে কমাইছো বাৰু। ইনষ্টগ্ৰম টো মানে বহুত চোৱা আছিলো আগতে। কিন্তু ইনষ্টাগ্ৰামতটো অলপমান কমাইছো বাৰু তাৰে মানে সেই আৰু এনেকে কমাই কমাই মানে অলপমান কমোৱা আৰম্ভ কৰিছো আৰু মই, মানে বেছি সময়ো দিব নালাগে কিন্তু মোৰ মতে।
অহ অহ ঠিকে কৈছা, মানে বেছি সময় যদি আমি সামাজিক সামাজিক মাধ্যমত দি, আমাৰ মানে এতিয়া মই বিশেষকৈ মোৰ চকুতো মানে অকণমান তাৰ মানে কষ্ট পাওঁ মানে। চকুটো বিষাই পানী ওলাই সেনেকুৱা ধৰণৰ সমস্যা সমস্যা হয় মানে বেছিকৈ চাই থকাৰ ফলতে হয় নেকি?
অ বেছিকৈ চাই থকাৰ ফলত মানে চকুৰ এই ৰেটিনা সোমাই আহে ৰেটিনা বুলি সেই চকুতো মানে অলপমান হেৰি হয় আৰু ৰঙা পৰে তেতিয়া। ৰঙা পৰিলে চকু জ্বলা পৰে তেতিয়া মানে ভালকে দেখা পোৱা মানে সেই টো লাগে আৰু তেতিয়া অতি সোনকালে চচমা লব লগা হয় আৰু।
অ অ তাকেইতো এই এতিয়া আমাৰ মানে মোৰ ঘৰত মই এতিয়া ভাগিন থাকে গতিকে তাই মানে এতিয়া বয়স পাঁচ পাঁচ বছৰ কিন্তু তাৰ মানে ভাত খাওতেওঁ মানে মোবাইল ফোনটোৰ সামাজিক মাধ্যমৰ মই বিভিন্ন ভিডিঅ' উলিয়াই লয় বা এনেকুৱা ধৰণৰ আজি আজিকালি মানে প্ৰায়বিলাক ল'ৰা ছোৱালীকে দেখা পাইছোঁ আহ মোৰতো ঘৰত তাইক দেখি শিকিয়েই থাকো গতিকে মানে এ এই সমস্যাৰ বিষয়ে মানে কি কবা তুমি?
অঁ নিশ্চয় নিশ্চয় এনেকুৱা সমস্যা মানে সকলোতে দেখা পাই যায় আজিকালি। মানে সৰু ল'ৰা ছোৱালী সৰুৰ পৰা সৰু ল'ৰা ছোৱালীও মানে ভাত নাখায় চাহ তাহ নাখাই মানে খোৱা বস্তু বু ভাল খোৱা বস্তু এনেকুৱা একো নকৰে মানুহ মোবাইলটোৱে লাগিব মোবাইলতটো লাগিলেহে তেওঁলোকে মানে সেই এনেকুৱা
অঁ।
স মানে সেই ক কাম বোৰ কৰিব আৰু মানে মোবাইলতটো অবিহনে তেওঁলোকে একো কৰিব নোৱাৰা হে। নে আজিকালি সমূহ এই ৰিল সমূহ বিলাক মানে বহুত আহি থাকে ধুনীয়াকে এনে
অঁ অঁ পচন্দ অনুসৰি মানে আজিকালি মানে এ ৰিলসমূহ আহি থাকে নহয়।
উম ৰিলসমূহ বিলাকৰ কাৰণে মানে তেওঁলোকে মানে এই গুৰুত্বটো বেছিকে দিয়া যায়।
হয় হয়। তাকেই এইটো মানে এতিয়া সমস্যা হৈ পৰিছে দিয়াচোন মানে এতিয়া চোৱা সৰু ল'ৰা ছোৱালী মানে ভাত খাবই নিবিচাৰে একো কাম কৰিব নিবিচাৰে, যিকোনো ক্ষেত্ৰতে তিহতক মানে মোবাইল ফোন লাগে গতিকে এনেকৈ যদি সৰুৰ পৰা যদি মোবাইল লোৱা হয় তেতিয়াটো বেশতটো বেয়া হৈ যাব নে কি কোৱা?
ঠিকে ঠিকে মই ভাবো কি মানে মাক দেউতাক সমূহ বা সেই সমূহ মানে অভিভাৱক সমূহ মানে এই মোবাইলতটো মানে কমকে ব্যৱহাৰ
অ অ অভি অভিভাৱকে মানে অকমান গুৰুত্ব দিব লাগে ন যে কিমান সময় ব্যৱহাৰ কৰিছে বা কি কি মানে তেওঁলোকে মানে সামাজিক মাধ্যমত সময় কটাইছে গতিকে সেইসমূহৰ ওপৰত গুৰুত্ব দিব লাগে ন।
সঁচাই সঁচাই মানে এই অতি সৰুৰ পৰা এইবিলাক মানে দেখুওৱা হ'লে মানে
এ এতিয়া মই মানে মোৰে মানে সামাজিক মাধ্যমত মানে বহুখিনি সময়। অতিবাহিত কৰা হয় গতিকে ইয়াৰ পৰা হাতসাৰৰ কিবা উপায় আছে নেকি সামাজিক মাধ্যমৰ সময়তো। কমাই অনাৰ বাবে।
তাৰে বাবে মানে কি সামাজিক মাধ্যম বিলাকত আজিকালি বিভিন্ন সেই সেনেকুৱা উৰাই পৰিছে মানে। কিমান সময় মানে চাব বিচাৰা তুমি? মানে যিমান সময় তুমি ভাবা দুই ঘন্টা হৈ গ'ল পাৰ হৈ গ'ল চোৱাটো তেনে মানে নিজে নিজে মানে বন্ধ হৈ যাব অ নিজে নিজে বন্ধ হৈ গ'লে মানে
সেনেকুৱা কিবা মানে এপ্লিকেশ্যন ল'ব পাৰি নেকি মোবাইলত। বন্ধ হৈ যোৱা অ ৰিমাইডাৰ চিচতেম হয় ৰিমাইডাৰ নিচিনা। কিবা এনেকুৱা পাৰি নেকি অ আমি মানে নিজে সেইটো মানে এ চিলেক্ট কৰি ল'ব পাৰোঁ আগতীয়াকৈ নেকি?
হয় হয় আমি নিজেই চিলেক্ট কৰিব পাৰোঁ কিমান সময় চাব পাৰি কিমান সময় চাব নোৱাৰি।
অ অ সেইটো কিন্তু এটা ভাল তেতিয়া মানে ধৰা আমি কিমান সময় অতিবাহিত কৰিছোঁ সেইটো মানে আমাৰ সময়ে সময়ে- মানে আমাক ইংগিত দি থাকিব তেতিয়া আমি মানে সেই হিচাপে সতৰ্ক হ'ব পাৰিম ন।
সঁচাই সঁচাই মানে সঁচাকে ইমান ভাল উপায় সেইবোৰ। সেইবোৰত মানে ল'ৰা ছোৱালীসমূহ মানে এনেকে কৰিব লাগে কিন্তু। মানে এঘণ্টাও চাব পাৰি দিব মানে সেইবোৰ নহ'লে কিন্তু সেই বহুত সময় চোৱা হ'ব সেনেকুৱা হ'ব। অ সেইটোৱে আজিকালি।
আৰু এই আজিকালি মানে কি হয় সামাজিক মাধ্যমত তেতিয়া মই এটা ভাল এটা বিষয় এটা মই মোৰ মনত পৰি হৱকৈ আমাৰ ঘৰৰ ওচৰৰে মানে অতি দৰিদ্ৰ পৰিয়ালৰ মানে ল'ৰা এজন সি বহুত ধুনীয়া গান গায়। তাৰ পাছত সিটো এনেকৈ মানে কোনো মানে তাক মানে মঞ্চ এখন পোৱা নাছিল গৈ। গতিকে তাৰ সেই পিছত মই মানে তেওঁ সামাজিক মাধ্যমতে ভিডিঅ' কৰি সামাজিক মাধ্যমত এৰি দিলোঁ। দিয়াত তে মানে তেওঁৰ ভিডিঅ'টো ভাইৰেল হ'ল। ভাইৰেল হোৱাত সকলোৱে তেখেতক চিনি পোৱা হ'ল। হয় মানে তেখেতে বহুতখিনি মানে ল'ৰাজনে মঞ্চ চাবলে গতিকে ই সামাজিক মমাধ্যম ৰ এটা ভাল দিশ হয়নে? য'ত মানে ধৰা দুখীয়া পৰিয়ালৰ ল'ৰা-ছোৱালী মানে এখন মঞ্চ পাত সুবিধা হয়। কি কোৱা?
হয়, হয় ঠিকেই দিয়া এনেকুৱা দিশত মানে সঁচাকৈ বহুত ভাল কিন্তু এনেকুৱা দিশ মানে তেওঁৰ মানে প্ৰতিভাটো আমাৰ ধুনীয়াকে সোনকালে
অ, অ, হয়, হয় মানে প্ৰতিভা দেখুওৱা এখন মঞ্চ বুলি ক'ব পাৰি নহ। সামাজিক মাধ্যমত যেনেকৈ মই তোমাক এইটো মানে আমাৰ ঘৰৰ ওচৰ ল'ৰা জনৰ উদাহৰণ দিলোঁ। আজিকালিতো এনেকে প্ৰায় এনেকুৱা ভিডিঅ' আমি দেখা পায়ে থাকোঁ সামাজিক মাধ্যমত।
পাই থাকোঁ পাই থাকোঁ হয়, হয় তাকেতো ঠিকে ঠিকে এনেকুৱা সামাজিক মাধ্যমত। সকলো এখন চিনেমাও আছে বাৰু তাৰে বিষয়ে সামাজিক মাধ্যমৰ পৰা তেওঁ মানে ইমান জনাজত হৈ গ'ল। মানে আমি খানৰে চিনেমা চিক্ৰেট চুপাৰষ্টাৰ বুলি এই তাতে মানে তেওঁ মানে দুটাকটো মানে সেই চাব নি মানে গান গাব নিদিয়ে। কিন্তু, তাই মানে সামাজিক মমাধ্যমত মানে ধুনীয়াকে সেই এনেকুৱা এটা উদাহৰণ আৰু ভাল বাৰু।
অ, খুব সুন্দৰ, সুন্দৰ। গতিকে, এনেকুৱা ধৰণে মানে ভাল ভাল কামত ব্যৱহাৰ কৰিলে আমাৰ বাবে এই মাধ্যমটো মানে বহুখিনি উপকাৰী হ'ব। হয়নে?
মানে চলোৱা সেইটো জানো। জানিব লাগিব আৰু মানে কেনেকে কি কৰিব লাগিব চলোৱাৰ ওপৰত কথা। অ,
ঠিকেই আৰু এতিয়া মানে সামাজিক মাধ্যমত ধৰা হেৰি বহুতে মানে এতিয়া বিভিন্ন ধৰণৰ কিছুমান লিংক পঠিয়াই। সামাজিক মাধ্যমৰ জৰি়য়তে মানে অ' টি পি বিচাৰে সেইবোৰো কিন্তু অকমান চাইবাৰ পৰা আধিক কিছুমানৰ পৰা কিন্তু ভৰি আছে।
হয়, সেইটো কিন্তু নিশ্চয় মানে সঁচা, সঁচা মানে জেষ্ঠ নাগৰিক বা সৰু ল'ৰা-ছোৱালীৰ কাৰণে মানে বহুত ভয় সেইটো কাৰনে। মানে এনেকুৱা সমূহ কেতিয়াও আমি তথ্য গোপনীয় তথ্য কেতিয়াও মানে কাকো এনেকে দিব নালাগে সামাজিক মাধ্যমৰ জৰিয়তে। অ, আমি আজি সতেজ হব লাগে আৰু মানে তাই।
অ, অ, অ।
সেইবোৰ সেনেকুৱাই আৰু এনেকুৱা চলি থাকিব লাগিব। উম।
ঠিকেই গ এইবোৰত মানে প্ৰতি যদি আমি সজাগ সতৰ্ক হৈ থাকো। তেতিয়া মানে কোনো মানে আমাক ঠগাব নোৱাৰে। যিহেতু আজিকালি জানাই থক প্ৰবঞ্চকৰ মানে বহুখিনি
অ, বহুখিনি পাইছে কিন্তু তাৰে সেইয় আৰু মই বাতৰিসমূত শুনাাপাই থাকো। এনেকুৱা এনেকুৱা কাৰণে অ ট পি দিয়াৰ কাৰণে মানে বেংকৰ সময়ৰ পৰা পইচাু লুটি ললে।
উম, উম তেতিয়াহ'লে বন্ধু আজি তোমাৰ লগত ভালে লাগিল এই বিষয়ে আলোচনা কৰি। আজি নহ'লে ইমানতে আমি সামৰিছো দিয়া।
বাৰু ঠিক আছে পুনৰ কথা পতিম হয়, অ, হয়।